কি কৰি আছা
আহ সেই এনেই বহি আছো
খ'বৰ ভাল
অ ভালেই।
অ ঘৰত ভাল চবৰ?
আহ ভালেই। এ ছোৱালীজনীক পৰীক্ষ, খালো চাহ তাহ।
আহ
এ ছোৱালীজনী পৰীক্ষা আছে যে
অ
ভাত কেইটামান বনাই পেলাই খুৱাই পেলাই পঠিয়াইছো মানে।
অ ময়ো পঠিয়াই দিছোঁ ল'ৰাটো স্কুল পঢ়ি আছে যে।
আহ
তাই আকৌ পঠিয়াই দিছোঁ আৰু এতিয়া কাম বন কৰি। ময়ো চাহ অকণ খাই লৈছোঁ।
অ মই চাহকন খাই লৈছোঁ। এতিয়া চাহ কিহৰ লগত খালে?
এই চাহ হেৰিৰ লগত নিমকিৰ লগত।
অ
নিমকি বনাই অ নিমকি বনাইছিলোঁ যে।
অ ঘৰতে বনোৱা খাই ভাল লাগে দিয়ক নিমকি। দোকান বা অ দোকান কিনা কেইটা ইমানটা ভাল নালাগে।
গোন্ধ এটাও আহে যে কেতিয়াবা। তেলৰ গোন্ধ এটা আহে খাই ভাল নালাগে। বহু দিনৰ কেতিয়াবা পুৰণা অ পুৰণা তেলে দিও বনায়।
পুৰণা তেলেদি বনাই আও পেকেটৰ ভিতৰত কেতিয়াবা সোমোৱাই থাকে।
অ অ তাত এস্কপাইডেত লিখ- খা নাথাকে যে গম পোৱা নাযায় কেতিয়াবা বনোৱা কিমান দিন হ'ল।
আমি ঘৰতে নিজে বনাই থলে আমি জানো আৰু কেতিয়া বনা।
অ কিমান দিনলৈকে খাব পাৰি। বেয়া হৈ গৈছে নে। উম
এতিয়া কাপোৰ কানি বৈছে নে নাই?
কাপোৰ কানি নাই বব লাগিবহে এই কাপোৰ কেইটামান ধুব লগা আছ- চা ধুৰিকৈ লওঁ।
অ
ধুই পেলাই কাপোৰখিনি মেলি কাপোৰ শালত বহিব লাগিব আ।
অ মই এয়া আজৰি হৈ ল পেলাই বোলো তাঁতশালত বহিম আ।
অ কেইখন আছে কাপোৰ আও।
দুখন আছে গৈ।
দুখন অহ
এই ধান ৰোৱাৰ আগতে বোলো ৰুই পেলাই শেষ কওঁ।
অ
বুলি ভাবি আছো।
মই আকৌ শালত বান্ধিছোঁহে যে। ওলোৱাই নাই অ
অ বয় আছো যেনিবা আৰু দুখন আছে গৈ।
অ বেলেগ কাপোৰ লগোৱা যদি ক'বাচোন পিন্ধা গামোচা কেইখনমান লগাবলৈ দিম। পিন্ধা গামোচা নাইকিয়া হৈ গৈছে।
মই চাদৰ কাৰণেহে ববিন লৈ থৈ দিছো।
অ চাদৰখিনি লগাই বোলে পিন্ধা গামোচাকৈ লগাবা দিয়া যদি চাদৰ বেছি প্ৰয়োজন নাই পিন্ধা গামোচাকৈ লগোৱা। কেইখনমান বেচিবও পাৰিবা। পিন্ধা গামোচা বিচাৰি থকা মানুহ ঢেৰ আছ- চে
এতিয়া গৰমত সোনকালেও ছিঙে নহয় গামোচা বিলাক।
মোক কৈ আছে মই ববলৈ মই বোলো মই বেলেগ মানুহ বিচাৰিহে ফুছো ববলৈ পালে ক'ম বাৰু তাৰপিছত কিনি বে হেৰি বেচে যদিও ক'ব কিনিম তেনেকৈ অঁ বোলো সুধি চাব লাগিব মই। বেলেগ বোৱা মানুহক।
অ
তাকে বোলো বোৱা নেকি?
মই ববিন লৈ থৈ দিছো মই।
কান্ধত লোৱা গামোচাও লাগে। আজিকালি ঘৰত বোৱা কান্ধত গামোচাখিনি বেছি ভাল
অ বেছি ভাল এ কি নামঘৰে চামঘৰে লৈ যাব ভাল আৰু কিনাই কিনি আপুনি লৈ গ'লেকে ডিঙিত মুখ খন যদি কেনেবাকে মুচো বুলি ভাবিও মুচ ব নোৱাৰে গৰমত পানী তুকিব সূতা নাযায় আৰু মুখখনহে কষ্ট পোৱা যায়
উম
আচুৰি আচুই দিয়ে। অ সেইবিলাক ভাল নহয় মিক্স থকা বেলেগ কিবা পলিষ্টা কাপোৰ নিচিনা। অ নিজে ঘৰতে বোৱা কাপোৰ ভাল আৰু
অহ। বৈ গৈ
ব গৈ অ
আজিকালি সেয়া গামোচা লগালে একে মানুহ ঠালা থপা লাগি থাকে।
অহ ঠেলা অহ অহ।
এই টানা দিনাখনেই ইজনীয়ে কৈছে বোলে দহখন লাগিব সিজনীয়ে লাগিব দহখন চবকে বোলো দহখন দহখন দিলে মোৰ কি হ'বগৈ
অ এই তেনেকুৱা তেনেকে হলে কি সৰহকে লগাব পাব লাগে।
অ মই তিছখন লগাইছিলোঁ সেই গোটেইখিনি বে বেচা নিচিনাই হৈ গ'ল আও। নেৰা নেপেৰা লাগেহি যে সৰু সৰু ফুল তুলি দিছো আৰু অহ সৰু সৰু ফুল তুলি দিছোঁ আৰু তাকে ভাবিছোঁ। এইখিনি হেৰি কৰি পেলাই
আকৌ অ এনে এখত কেইটকাকে লৈছে আপুনি?
এই এখনত ফুল লৈ পেলাইহে
ফুল লৈ ডামা আ
অ ফুল লৈ যাম ডাঙৰ তুলিলে ডাঙৰ ফুল ফুলৰ ডাঙৰ দাম হ'ব সৰু ফুল তুলিলে সৰু দাম তেনেকে। কিছুমানে আকৌ উকা গামোচা
উকা উইচা অ গা চা মুচিবৰ কাৰণে সেয়া গা চা মুচিবৰ কাৰণেও ভাল। ধুনীয়াকে পানী চানি টুকা যায় আৰু লবলৈও ভাল লাগে গৰমত
উম আজিকালি ঘৰত বোৱা গামোচা বিলাকৰ হেৰি বেছি
আহ কিনাত থাকি হাতে বোৱা উম
গামোচা
উম গামোচা, চেলেং চাদৰ, মেখেলা চব
তাক চেলেংকেইখনো আজি কালি দৰকাৰ হয় বেছিকৈ ইয়াৰ ওচৰতে নামঘৰত খোল চুল শিকাই থাকে যে
অ আপোনালোকৰ ওচৰত নামঘৰত ফুল শিকায় নেকি?
অ
অ আমাৰ ছোৱালী জনি শিকি
অ শিকিবলৈ দিবা সেই। সিহঁতে ল'ৰা ছোৱালীখিনিও বিচাৰি আহে গামোচা আছেনে ঘৰত বোৱা গামোচা কিনা গামোচা লৈ লৈ আহে যে সোধে মানে আমাৰ ল'ৰাটোৱেই হেৰিত লৈ যায় যে ঘৰত বোৱা গামোচা সৰু চুটিকৈ বৈ দিছোঁ সৰু কাৰণে। সেই অ তেনেকুৱা মানে চুটি চুটি গামোচা। আছে নেকি ডাঙৰ হ'লে অকণ ডাঙৰকে কৈ দিম আৰু তাৰ। এখন অকণ চু সৰুকৈ বৈ দিওঁ যে। অঁ তাৰমানে হেৰি নহয় আৰু। সুবিধা নহয় আৰু বেছি দীঘল হ'লে সি হেৰি ল'বলৈ অসুবিধা পায় যে। উম
এতিয়া আকৌ গৰম বন্ধত নামঘৰত কিবা হব নেকি?
অ হ'ব। এই হেৰি না দিহা নামৰ প্ৰতিযোগিতা। বৰগীত প্ৰতিযোগিতা। আকৌ যোগাসন শিকাব।
ছোৱালীজনীকো দিব লাগিব দিয়ক।
যোগাসনৰত অ প্ৰতিযোগিতা নহয়। কৰ্মশালাহে, কোৱা ভুল হৈছে, অ, কৰ্মশালা অ মোৰ কোৱা ভুল হৈছে, তাৰপিছত আকৌ হেৰি হ'ব নাটকৰ কৰ্মশালা।
অ এইবিলাক সবতে দিব লাগে ল'ৰা ছোৱালীক। তেতিয়াহে, কিন্তু ভয়টো এতিয়াৰ পৰাই ভঙাব লাগিব।
তিনদিন যোগাসনৰ কৰ্মশালা হ'ব যোগাসনত দিব পাৰিলে ভাল নিজৰ স্বাস্থ্যটোও ভাল লাগ থাকে আমিও যাব পাৰোঁ যাওঁ বুলি ক'লে ল'ৰা ছোৱালীখিনিয়ে যে যাব সেইটো নহয়, আৰু ডাঙৰবিলাকো শিকিব পাৰে। নিজৰ শৰীৰটোৰ কাৰণে অঁ অঁ দি দিবা। ওচৰতে আৰু আমাৰ ওচৰতে কেতিয়াবা অসুবিধা অঁ।
দিব লাগিব, অ, বেলেগৰ পৰা আহিব কিজানি মাষ্টৰ
অ সিখা বোলো বাহিৰৰ পৰা আহিব বাহিৰৰ মানে দূৰ আৰু লখিমপুৰ ফালৰ পৰা আহিব নেকি। দ পাইছিলোঁ মানে কোন ঠাইখিনি পাহৰিলোঁ, আকৌ যোগাৰ শিকাবলৈ সেয় টাউনৰ পৰাই আহিব বাইদেউ এগৰাকী
এ কালি সন্ধিয়া অ কালি সন্ধিয়া মই এনে। এতিয়া দেখা চিনা পাইছিলোঁ কিবা বেনাৰ। আই থোৱাৰ নিচিনা তে সেইবিলাকে লগাই থৈছে নেকি বাৰু
অ মই চাবলৈ যোৱাই নাই সেইফালে আজি ওলাই যোৱা খোৱাই নাই যে, ৰাতিপুৱা খোজকাঢ়িবলৈ। যাম বুলি ভাবিছিলোঁ মানে হেৰি হ'ল, এই উঠা অকণ দেৰি হ'ল যে নগলোৱে অঁ
এ কেতিয়াবা দেৰি হয়।
অঁ স্কুলত পঠোৱা দেৰি হৈ যাব যে। উম। ইমান গৰম।
অ গৰমত টোপনি নাযায় ভালকে ৰাতিপুৱা সময়তে অকন ভালকে টোপনি যায়
অঁ লাইনটো থাকিলে ভাল।
অ লাইন
ধুনীয়া অ এতিয়া আকৌ কাপোৰ কানি ধুবলৈ গৈছো, ৰ'দে নাই দিনত তেনেকে থাকে, উম ৰাতিপুৱা অকণ অকণ পৰিছিলে বৰষুণ। আমাৰ এইফালে। কিনি কিনি, সেইফালে পৰিছিলে নেকি?
আমাৰ এইপিনে কোলা হৈ আছেহে, পৰিবও পায়।
অ ৰাতিপুৱা আমি শুই উঠোতে পৰিছিলে অকন অকন সিচ কে তাৰপিছত মই বোলো বৰষুণে পৰিব নেকি নপৰিলে যেনেবা।
আমাৰ পিনে অকন কোলা হৈ আহিছে। বৰষুণ পৰিব পাৰে। পৰিলেই ভাল আছে। মই পৰিবলৈ দিয়ে আছোঁ। এ ধান-চান অ, ধান চান ৰুবলৈ লগীয়া হৈ আছে যে। বৰষুণতো লাগ গে
আৰু ধান ৰুবলৈ আছেই মানে?
অ, আছেই।
অঁ। কি ধান লগাবা এতিয়া আাকৌ? অঁ বৰা ধান, জহা ধান কৰিবা নেকি?
অ, কৰিব লাগিব।
অ।
বৰা ধান, জহা ধান
বৰা ধান আনিব লাগিব দিয়া। বৰা ধান কেইটামান কিনি।
জহা ধানো নিব নিলে নিব পাৰিব। বৰা ধানো।
বৰা ধান কেইটামান আৰু জহা ধান তেনেকে কিনি আনিব লাগিব আও। অ।
অ। ৰোহে ধান ৰুবই, অ লাগেই বিহুত পিঠা-চিঠা আৰু এনেও লাগে আপুনি ৰাতিপুৱা সময়ত পিঠা এটা খাব কাৰণে পিঠা গুৰি
পিঠা এটা খাবলৈ, আকৌ কেতিয়াবা আলহী আহিলে বোলে জ বৰাচাউল কেইটা আছে, জলপান কেইটামানকে গাখীৰ ল
বৰাচাউলখিনি জলপান কেইটামানকে বনাই দিওঁ ফুটুকতে। ৰুটি-চুটি বনাই থকা সলনি সেইট পুতুক কণে বনাই দিলে ভাল আ জলপান কেইটামানকে।
জলপান আগত আলহী হলে জলপান কেইটা বনাই দিলে ভাত পানী খাই গৈ উঠাৰ পিছত যদি আলহী আহে, বোলে ভাত খাবলৈ দিলে ভাত নাখাওঁ বুলি ক'লে, বৰা হলেওঁ জলপানকে বনাই দিব পাৰোঁ। তেনেকে। এ বৰাচাউল কেইটা থাকিলে ভাল আৰু ধেই
অ পুৰুকতে বনাই দিব
কাম পুতুককে সোনকালে হয় অ।
সোনকালে হয়ো।
উম।
বনাই দিবলৈ অ এইটো আটা মাৰি থাকিবলৈ
অ, চবে আকৌ ৰুটি খাইও ভাল নাপায়।
অ ৰুটি চবে খাই বেয়া পাই নহয়।
কেতিয়াবা বয়সস্থ
অ, ৰুটি খাব নোৱাৰে। চুবাবলৈ নোৱাৰে, দাঁতৰ প্ৰব্লেম হৈ থাকে। জলপান কেইটা দিলে তথাপিও
অ, হ'ব দিয়া ন? মোৰ এই ফো হেৰি মাতি আছে ৰাখিছোঁ দিয়া। পিছত ফোন কৰিম দিয়া।